হেল্ল', উম, কি কৰিছা?
এই আছো দিয়ক আপুনি?
মই সে আছো, ভাত বনাই আছো।
অহ ',
তুমি বনালা?
অ, বনালো। কি গৰম ন আজি?
উম, বহুত গৰম।
উম, আঠতে গৰম দিছে অ, অ, নাই খোৱা খামহে, নাই খোৱা খামহে। ছোৱালীজনী স্কুলৰ পৰা আহি পোৱা নাই যে।
উম, মই সেয়া বনাই আছো। এই আমাৰ ছোৱালীজনী সৰুজনী অসুখ যে, কালি সেয়া এ জ্বৰ পাইখানা। তাই নগাৱতে হ'ল। উম, তাৰপিছ তাৰপিছত আকৌ কালি গৈ পেলা লৈ আহিলো। ৰাতিলৈ সে বেছি হৈ গ'ল। উশাহহে নোপোৱা হৈ গ'ল গৈ। তাৰ পিছত, উম, তাৰপিছত লগে-লগেহে চিভিলল লৈ গলো।
ভালেই কৰিলে অ,
চিভিলত নিলো তাতে ড্ক্তৰ বোলে প্ৰেছাৰ কমিলে। আকৌ পেছা আছে লাইন দিছে দুটা। জ্বৰ, পাইখানা।
অ, পাইখানা খোৱাৰ কাৰণে তাই প্ৰেচাৰ টো কমি গৈছে।
উম' পায়খানা হৈ আছে, পানীটো কম খাই আছে। পানী বাহিৰ হৈ আছে ন, পানী কমি গ'ল। সেই প্ৰেচাৰটো কমি গ'ল গৈ।
অহ - অহ।
চেলাইন দুটা দিলে তাতে, তাৰপিছত ৰাতি সেইয়া আঢ়ৈটা তিনটাামানত আকৌ ঘৰ পাইছোহি
অ' এতিয়া হেৰি কৰকচোন তাইক অৰে চালান দি থৈছে, খোৱা বোৱা কিবা কৰিছেনে নাই
খোৱা বোৱা তেনেকে কৰাই নাই নহয়
অ এই হেৰি কওকচোন লেট্ৰিনটো যদি তেনেকে হৈ আছে পাইখানাটো হেৰি কৰক মধুৰামৰ কোঁহপাত
উম দিছো। উম দিছো, মধুুৰামৰ উম মধুৰামৰ কোঁহপাতে আকৌ চাঙৰি টেঙাই
নহ হেৰিও দিব লাগে দুবৰি বন যে দুবৰি বনৰ আগ মধুআমৰ পোহপাত তেনেকে খুন্দি পেলাই ৰসটো চেনীৰ লগত মিক্স কৰি দিয়কচোন, চাৰি পাঁচবাৰ মান দিয়ক, তাই ভাল পাই যাব
অ এ দি থৈ আহিছো এতিয়া বাৰু এতিয়া মানে হোৱা নাই আকৌ অলপ পিছত আকৌ এবাৰ দিব ব লাগিব যদি পায়খানা হয় উম তাকে এ বেমাৰ হলে মন চন ভাল নালাগে ন
অ সেইটোতো হয় আকৌ
অ তাতে ৰাতি টোপনি খতি তাৰ লগতে
আকৌ আজি কামো বেছি
উম ইয়াৰ চোৱা খেদা কাপোৰ কানি ধুলো ঘৰ মুচিলো এই সোপাক একেবাৰে চৰুকে আহি ধুই কৰি লওঁ মানে দেৰি হৈ গ'ল গৈ ভাত বনোৱা উম তাকে এতিয়া বনাই উম আজি গৰমো বহুত তোমালোকৰ খেদিলে চোৱা
অ খেদিলো খেদিলো খেদি কৰি লৈ পেলাই এইয়া মাহঁতে হেৰি খাব আৰু ৰুটি খাব আজি তাৰপিছত আমি ভাত খাম আৰু
উম এ এসাজ ভাত লঘোণ দিয়ে আৰু
অ অ মাহহঁতৰ এ মাহহঁতে এতিয়া বয়স হোৱা মানুহ যে সেইকাৰণে মাহঁতৰ ৰুটি খাব আমি আকৌ এতিয়া ধৰক চব নিয়মতটো পালি থাকিব নোৱাৰো ন - ল'ৰা ছোৱালীৰ কাৰণে বনাবই লাগিব
বনাব লাগিব অ খাবও লাগিব বনাবও লাগিব ন
সেইটো কাৰণে মানে হেৰি আমি নেমানো আৰু তেনেকে এনেই নিয়ম খিনি কৰিছো আৰু নৰামিষ খাম
অ আমিও সেই নিৰামিষেই বনাইছো দালি বনাইছো তাৰ পিছত এ ভাত কেৰেলা ভাজিচোৱাও
অ
তেনেকে খাম বোলোৱা আ
অ অ এ তাইক হেৰি কৰিবচোন মা নিমুনি চানিমুনি খুৱাবচোন এইকেইদিন
অ মানিমুনি এতিয়া পাবলৈ নাইকিয়া হৈছে যে বজাৰ চজাৰ পালে আনিব লাগিব।
অ মানিমুনি বা ভেদাইলতা নৰসিং অকনমান পাত দিব বেছি নিদিব সেইটো গৰম বস্তু যে।
উম। নহয় পেছাৰটোৰ কাৰণে ভাল নেকি নৰসিংহটো পেছা
ত পাছত ভাল।
উম অ', সেই তাকে খোৱাবা লাগিব বোলে এইকেইদিন।
অ
কেইদিন থাকে আৰু থাকিলে ছুটিত নাই নহয় বেছিদিন আকৌ ছুটি
অ ছুটিও বেছি দিন নাই ন যি কেইদিন ঘৰত থাকে সেইকেইদিনে ঘৰত আপোনালোকৰ ভেদাইলতা আছে হ'লা
উম উম আছে ভেদাইলতা নৰসিংহ উম'।
হেৰি অকন জোল অকন বনাই পেলাই তেনেকে দিবচোন মছলা বেছি নিদিব আৰু কম মছলা দি পেলাই তেনেকে বনাই দিব
উম জীৰাকণে হেৰি জালুকে দি উম।
আৰু পায় যদি পদুনাটো খুৱাই থাকিবচোন এতিয়া পদুনা।
অ', পদুনাটো ঘৰত নাই নহয়ি কিনি আনিবগৈ লাগিব।
অ', সেইটো মানে পেটৰ কাৰণে ভাল যে গৰমত, পদুনা আৰু চাঙৰি টেঙাই অকমান এনেকে হেৰি পিচি পেলাই চাটনি নিচিনা আৰু।
অ', অ'।
খোৱাব চোন
অ, পদনা কিনি আনিব লাগিব এনে আমাৰ নাই যে আগতে আ আছিলে এদৰা মান এ নাথাকে দেখোন ন' মৰি মৰি যাই বো
অ', এই পদমটো কিবা। এটা হেৰি আছে চবতে নহয় হ'লেও একে যাৰ ঘৰত হয় তাৰ ঘৰত একৌ বেছিকেই হয়।
অ', একে ধেৰি হয় দেখা পাও কিছুমানৰ ঘৰত
আমাৰ ঘৰতে আছে পদুনা হেৰি। মই বাৰু গ'লে হেৰি এনেকে লৈ যাম দিয়ক উঘলি পেলাই ৰুব পাৰকে।
অ', অ'।
তেনে অ', ঘৰতে হয় থাকে এতিয়া গৰম দিন চাটনি অকন ভাতৰ লগত খাই। খাবলৈও ভাল লাগে হয় নে।
ভাল লাগে আক'।
এনেও আমি খাই থাকিব লাগে।
উম পদনাটো উম
হেৰি হৈছে নেকি গৰমো সোমাব পাৰে নহয়।
উম গমে সুমাইছে নেকিয়া
কুঁহিয়াৰ ৰস চস অকণো খুৱাবচোন।
চাৰিআলিত গ'লেহে আনিব পাৰিম ন'।
অ'।
চট নাপাওঁ যে।
অ সেইটো এটা কথা বাৰু কোনোবা এনেকে গলে গ'লে তেনেকে ক'বচোন বোলে কুঁহিয়াৰ ৰস অকণ বটল এটা দি পঠাব দি তহঁতে বটলটো ভৰাই দি পঠাই নহয়
অ', অ'।
তেনেকে গৰমটো সোম তেতিয়া বাহিৰ হৈ যাব ধৰ'।
উম
উ।
তেনেকে আনিব লাগিব উম, হয় দিয়া এই সমমাই অসমীয়া সদহে বেছি খুৱাব লাগে ন'। কুঁহিয়াৰ ৰস সেই উম দে চেলাইন কেইটাৰ বা দিছো চেলাইন কেইটাত অকমান শক্তি পাব অ ন হেৰি যে এই খাব পৰা নাই যে
এ নহয় এনে জ্বৰ চ্বৰৰ। জ্বৰ চ্বৰ যদি আছে কফ চপ যদি আছে আকৌ চেলাইনো বেছিকে দিব নোৱাৰে ন'।
নাই নহয় কফটো নাই তাই চৰ্দি জ্বৰ নহয় নহয় উম। কফ নাই এনেই জ্বৰ। পাইখানা কাৰণে জ্বৰ হৈছে।
অ।
পায়খানাতো হৈ আছে গৰম সোমাৱা নিচিনা পায়খানা হৈ থকাৰ কাৰণে জ্বৰ চাগে, চৰ্দিটো ভাৱ নাই নহয়। অ কাহো নাই। কাহ থাকিলে বাৰু দিব নোৱাৰি ন হেৰিটো?
এ আকৌ আগতে আগতে আমাৰ মা হতৰ যে কয় ঠাণ্ডা হেৰি পানী অলপ এই ফ্ৰীজৰে হওক পানী অলপ এনেকে হেৰি কাহ বাটি এটা দি পেটত দি থৈ দিবচোন নাৰটোতে।
অ অ তেতিয়া কিবা ঠাণ্ডা পৰে।
অ পেটটো গৰম সোমালে পেটটো ঠাণ্ডা হৈ যায়।
অ দিব লাগিব। উম উম।
সেই ধাতুটো তাৰমানে তেনেকে তেনকে হেৰি হৈ যায় যে এই নোমৰ গুৰিয়েদি তেনেকে সোমাই যায় যে মানে সেইটো কাৰণে ভাল আৰু আগতে গৰম সোমালে আমাৰ মাহঁতে তেনেকে
তেনেকে দিয়ে ন? উম অ। তেনেকে দিব লাগিব। এতিয়া শুই আছে যে টোপনি পা উঠিলে দিম আৰু টোপনি গৈছে অলপমান ৰাতিও শুব পৰা নাই যে নহ শুই উঠিলে দিব লাগিব ৰাতি টোপনি নাই নহয় তাই, সেই আঢ়ৈটা তিনটাত আহিছোহে চিভিলৰ পৰা
অহ
তাৰপিছত উম, আকৌ লেট্ৰিনো হৈ আছে। তাৰ পৰা অহাৰ পৰা আকৌ বায়েক গল দুবাৰ তিনিবাৰ উম টোপনিও নাই, আকৌ তাতে খাব পৰা নাই। জ্বৰৰ কাৰণে, খাবই পৰা নাই একো
অহ, অহ
তাৰপিছত আকৌ সেয়া, লেট্ৰিনো
উম উম, গৰমৰ কাৰণে হৈছে দিয়ক, এই বৰষুণ এই ৰদ
উম
সেইটোৰ কাৰণে হৈছে।
উম, তাৰ লগতে এতিয়া মোৰো গাটো বেয়া লাগি গৈছেগৈ আৰু।
অ লাগিব টোপনি ক্ষতি কৰি থাকি থাকিলে হয়ে তেনেকুৱা উম। তাকে। অ তো টোপনি ক্ষতি এদিন টোপনি ক্ষতি কৰিলে বোলে মানুহৰ একৈশ দিনলৈ তাৰ জালটো নমৰে।
উম তাই তাতে হেৰি হ'ল এই লাইট থাকিল যে। এদিন নাইট কৰিলে গেছ বেছি উঠি গ'ল
অ', টোপনি ক্ষতি হ'লে হজমটো কমকে হয় যে
উম।
সেইটোয়ো এটা কথা হ'ল।
অহ সেইকাৰণে তাই বেছি হ'ল। অহ, গোটেই কেইটা লগ খাই পেলাই সেয়া। এই আহিল স্কুলৰ পৰা।
তাইক আনিবলৈ গৈছেহে।
অ ছুটি হ'ব হৈছে আৰু ন?
চুটি হ'ব হৈছে আৰু পোৱাহি নাই।
অ', বাপেক আজি সোনকালে আহিলে আ।
অ'দেউতাক আজি সোনকালে আহিলে, এই স্কুলত পৰীক্ষা হৈ আছে যে
উম উম।
সোনকালে আহিলে।
অ', সোনকালে ছুটি দি আছে এইকেইদিন।
পৰীক্ষাৰ কাৰণে সোনকাল হৈ আছে যে।
উম।
তিনটা বাজে ঘৰ পাওঁতে।
অ', তিনটামান বাজেতোন ছুটি দিয়ালে, উম।
এতিয়া হেই পৰীক্ষা হৈ আছে আৰু সোনকালে।
অ'- অ'।
তাকে, মই এইখিনি তাইক খুৱাই চাওকচোন আপুনি দেই। ভাল পাব দিয়ক, অ 'অ ঠিক আছে দিয়ক। উ-